মানে তই মোক বুলি এটা চকলেট খাব নেদিলি।
হু হু একো নহয় দে খাবি দে।
মই ন মই নামভৰ্তি কৰিলো ৰ।
এৰে এৰে পিছত খাবি দে কিহত?
মোৰ বিশ বছৰৰ মোৰ বিচ বছৰৰ নামভৰ্তি হ'ল।
বিশ বছৰৰ নামভৰ্তি হ'ল।
অ।
অ বিশছ বছৰে নামভৰ্তি হ'ল আহ বোছো দে
আৰু দহ বছৰৰ কোৰবা আছে।
অ মোৰ আৰু পঁচিশ কৰবা আছোঁ। ই অ পঁচিশ কৰিবা আছে।
নতুন আৰু নকওঁ আৰু তই কোৱা এ নতুন লগে তাইক।
এইটো নতুন মুৰ।
তকেটো কৈছোঁ নচন আ ক আগতটো নচিল আগত হেই নহয় সেই আগৰ বিদ্যালয় খনৰ পৰা দিলাইছো।
অ বৰ বেয়া।
ঐ মন বেয়া আজিকালি বোলে বেলেগ বিদ্যালয়ত খৰব আছে পঢ়াটো
অহ
বেলেগ কে বল বাদদে বোলে আজি
অ আজিকালি বেলেগকে পঢ়বা যাই ৰ তোৰ তাত আহিছি নে
নাই আহা
কিয় আহা নাই এই সেইটো বাছা বৰ অন্যায় কৰিছে জানানে।
ইমান পঢ়লি বোলে ওঠৰ টকা না কি?
মানে কি জানা পোন্ধৰটা চিপছৰ পেকেট থাকে
অ।
এক পাকাত চিপছত এঘাৰ খানকে চ এঘাৰ খানকে সে থাকে
বা নকৰো নেকি।
আৰু সেই এঘাৰখন চিপছত এঘাৰখন চিপছৰ এখনত হেৰিকে পাই উ উঠাৰ
উঠৰ কে পায়। ওঠৰকে পায় এই কনি কৰিব ওঠৰকে ওঠৰ কেনে কেনে তিইম নহয় বহুত টাইম গুচি যাব।
মোৰ গেইছে মোৰ ইটান কেইটা আছে ছয়টা আছে মানে ছয়টা পেকেত মোৰ খাবা আছে। সেইট আৰু
কেইট বোগাত পায় কেইটা পেকেট পায়?
পোন্ধৰটা পেকেট পায়।
পন্ধটা মেগাতে ছয়।
এ পোন্ধৰটা চাহ চাহ চাহ পোন্ধৰটা চিপছ পায় তাৰে এটা চিপছত এঘাৰ খানকে থাকে ভাৱ তই কিমান কৰিব লাগ।
বা ততে এইমাত্ৰ উঠ দকা উম মাত্ৰ দছ টকা খন লব
অ মই ত্ৰিশটা হেৰি গলো ত্ৰিশ খান চি কি ত্ৰিশটা জমা দিলো নহ পয়ত্ৰিশ চল্লিশটা মান দিলো আৰু মই কেটকা পাইছো যান এই পাঁচ আৰু ন পাছো মুঠেই ভাব
পাচঁ আৰু ন
অহ চল্লিশটা চল্লিশ খান এ হতে চিপছ খওঁতে নাজনো আৰু সপাই আৰু য়াতে চৰচি আৰ নাই চাৱা নাজনো নহয় ইতা তাত কে মানে ফোন কৰাটোৱে ভাল
অহ অ এ হা সোধ সুধবা লাগে সুধ-বিচোন সুধ-বিচোন অকল কি ওঠৰ টকাই তই সুধ-বিছোন এটা এখন চিপছ এক পেকেট চিপছ খালি কি ওঠৰ টকাই পায় নিকি এইঘৰ খান চিপ খাই সেই খাই কিনে
অ তাকাতো তাকেতো মই ভাবছো ৰ সুধিম ৰ মোৰ এইবাৰ এইটো অলপ যে পিছতকে বেছি উম
নহয় সুধবিহে জান এক পেকেট এচ পেকেট চিপছত যদি বাৰ এঘাৰখান থাকে চিপ এঘাৰ ধান চিপছ খালি মাত্ৰ ওঠৰ টকাহে পায় নি
তাকেটোন অন্যায় কৰছি ইটো ইহেতি
বুদ্ধি তাতচেলি এইটোৱে ভাল আছিল
অ নাই তোয়ে ঠিকে আছে কিন্তু আমাৰ যি যোনটো মানে আমাৰ যোনটো আমাৰ যোনটো বিদ্যালয় মানে বন গজি গেছে এশ আশ লাগি আছে অকল হেতু বিদ্যালয় সেইটো মানে আইছি পোৱাতো আইছে।
অ বেলেগত নাহে নিকি?
অ বেলেগ আহা নাই। নাই অহা নাই বেলেগত নাহ। সেইটো সে
অ সেই মোৰ ইজন যে মই ইজন ধৰ বি ত্ৰিশ চকলেট খালো। যে কি না ত্ৰিছটা চকলেট খাইছে নতুন মহাবিদ্যা - নাম লিখবা লাগব হা।
নতুন মহাবিদ্যালয় হেৰি কৰিব তই শুন হেল্ল', হেল্ল, তই ত্ৰিশটা চকলেত খালো নে ত্ৰিশটা চকলেত খাই কিনে, তই এই ত্ৰিশটা চকলেটৰ এ ছবিখন মানে মাৰি লবি, মাৰি কিনে তাতে সেই দি দিবি তই। সংগঠনটো দি দিবি, সংগঠনটো দি কিন- না কবি মোৰ, এ এ চাকৰি সংগঠনটো দি দিবি। বুজি পাইছ, অ সংগঠন তো দি কিনা দি কিনে কবি। অ কবি মোৰ ত্ৰিছটা চ শেষ হ'ল।
উম।
তেতিয়া তোৰ সেইটো সোমাই যাব এ। অ সোমাই যাব, তাৰ পিছত আকৌ নতুনকে তোক দি দিব সিহঁতে ক'ব দে কেংগি -
কোনটো সোমাব কোনটো সোমাব কোনটো সোমাব?
যিকেইটাতো কৰবি তাৰে ত্ৰিশ তাৰ, এখ আগতে তাৰে
অহ।
দৰমহা সোমাই আছে দেখোন
অ আৰু বাকী যিকিটা তই মানে দিবি, যিকিটা আচলত খুবি শিকি থাকলেে ঘমি যাও,
অ সোমাই দেখোন আ কালি ৰা কালি ৰাতি সোমাইছিল। বিশ শ চব্বিশ টকা দাম দুশ চাব্বিশ, টকা দৰমহা। দুইশ চব্বিশ, তিনিটা তিনিটা নাকি চকলেটন,
মোৰ তিনি শূন্য আঠ সোমাইছে জাৱা ৰাতি।
তিনি শূন্য আঠ।
পইচা নাই এ ৰ পইচা লাগাই হৈছি।
উম ভাইদ নাই নক নকওঁ আৰু তোক মই -
সঁচা নাই, মই আমাৰ মাজতোক মানে দিয়ে বাবুল চৰি এই আমাৰ সৰু তোৰৰে বিদ্যালয়ৰ কাৰণে মানে দিব লগা হৈছিল।
অ সেই,
তাকে মানে তাকে মোৰ আধা মানে গুচি গৈছে।
হা ফুৰবা যে যাবি,
অ।
শুনিছা না, তহঁতৰ ঘৰৰ তহঁতৰ ঘৰত তিন নম্বৰ তি নম্বৰ সদস্য তোৰ যন্ত্ৰটো লবি।
অ কছো। কিন্তু আমাৰ তিনি নম্বৰ
উ আহ।
ত মাতটো ফাটি ফাটি আহিছে টোৰ মাত টো ৰখি ৰখী আহিছে
এইবাৰ আহছি অ মানে কি হৈছে জানা আমাৰ মই জাৱ জাৱ মই কৈছিলো যে মই যদি যোয়া ফুুৰবা যা মোক তোমাৰ হেৰিত দিবা যন্ত্ৰটো দিবা মানে মোক কৈছ যে আমাৰ মানে এ দ্বিতীয়টো সদস্য মানে যন্ত্ৰটোৰ চি মানে ব্যৱহাৰ কৰে ই চিম মানে ব্যৱহাৰ কৰে মোবাইলত চিম নাই কিন্তু মানে চিম আছে সেইখন চিম খন মানে তাতে সেই যায় কিনে লব লগবো তেতিয়াহে মানে মই দিব পাৰিম কিন্তু এতিয়া
কত ল'বা লাগিব।
এ যৰ পাৰ সিখান হেই কৰছে ইংৰাজী কব নৰো নহয় এতয়া আৰু চিমনাথ
এইে নাখিলো আমি আমি আমি সেয়ে সেয়ে কৰি সেইয়ে কৰিম ঘৰ পৰা আহি কিনে যি যি কৰা ক থাকিব তাৰপিচত
এ নহয়। আমাৰ ইটো বেলেগ ধৰণৰ জগা টো হা ক
অ হয়।
সেইয়ে তো এতিয়া মই তাক কৈছো কৈছে চাও দে এনেুৱা কছে কি বা কৰে দে না নেদেই নিবা বিশচ্ছা আছিলে
ভ ভাল যন্ত্ৰ থাকা ঘূৰি আছে ভাল যন্ত্ৰ থকা
ৰব আহ ৰ এক মিনিট ৰ
অ
চোন পাপা মতি আহ মাতি আছে আহ দেখ
অ সেই ভাল যন্ত্ৰ চাপ্ৰ গনি আছে
উম
ভাল যন্ত্ৰ থকা ঘনি আছে
এ ভাল যন্ত্ৰ থকা হেৰিত আছে এ দ্বিতীয়তটো গাহৰি এ অ নহয় নহয় নহয়
বগামলা বগামলা বগামলা
সেইটোতো আছে এ বা মই তকাৰে ম ন দহ হাজকাৰে দি এতিয়া গোটেইকেইটা মিল তাইহ তাইৰ মানুহটোৰ আছে
গমাইছে গমাইছে গমাইছে গমাইছে
অ তছ যডী থি
গমছৰে গমিছো গমিছো অ গমছো উ
কতিয়া ইতনে তুমি বজ ন চায় এ মানে কি জানে এ এ নহয় মানে কি জানোনে বেলেগত বেলেগ মই কৰাকে নিজৰ লগৰকেইটাৰ কৰা তটো অলপ বেছি ভাল লাগে
অ বেলেগত কা বুজি পাইছো বেলেগত
যা সেই নাই
অ বেলেগত খ নিজেকতা কথা নাই
সে সেইয়টো এতিয়া আমাৰ জিলাৰ কথা নাই
অ এতিয়া সেই ইমাৰ লগত ইমান সেই নাই না
সেই নাই সেইটো কাৰণেতো মই সেইকাৰণে নকওঁ। এতিয়া বগামলা হতে পাৰব ভাহতৰ লগত আমি নৰো ন।
ইতানু ফোন এতিয়া এতিয়া ই যোগাযোগ কৰচচনা যোনে নিম বুলি কৈছিল।
অ কইছো হেৰি কি বুলি। তাই ব্যস্ত আছে অলপমান দেৰিকে কৰিম বুলি কৈছি।
কি কাৰণত আজি গৈছিলি।
অ এ অ অ অ এ কেইটা মানত চাৰে নটা মানত কৈছা, চাৰে নটা মানত কৰছো।
পইচাটো সেইটো হোৱা নাই।
অ নাই নাই মানে হৈছে ঘৰত নাই মানে ঘৰত যাই কিনে ভালকে ফোন কৰি ক'ব বুলি কৈছো মই।
ঠিক কৰা নাই বাই ন
তাতো আমি ছোৱালীলি কেইটা কোৱাই নাই নহয় ছোৱালীলি কেইটা কন্ধহে চাৰে
এ নগলি ন কললে আগতে গাড়ী কিবা লাগে এটা সুধি লাগে সিমান মতে চলি ঠিক কৰিব লাগে সিমান মতে। ম নাই গেলি কাৰোবাক পানী চানী আনি হলেও হ'ব লাগিব আৰু সেই সিমান মতে পইচাটো দিব লাগিব। আৰু মই জানো আৰু স শুন শুন তাহত যদি তাতে যদি সেই লয় কি বুলি কয় নামটো এইটো অ দহ বাৰ হাজাৰ যদি লয়।
আহ
তেতিয়াহলে আমাৰ এ আমাৰ অঞ্চল ই কেইটা হৈ আছে।
এ হৈচি হৈচিয়ে তই কৰিবাৰ হৈচি।
আৰা